হেল্ল' হয় মোৰ মাতো শুনা পাইছে নে
অ মাতটো তোমাৰ মাতটো শুনা পাইছো পাইছো
হয় হয় হয় পাইছো পাইছো কৰি আছা এতিয়া
এ কি কৰিবা মানে এনেই বহি আছো ইয়াতে কাৰেণ্টো নাই গৰমো বহুত তাকে এনেই বহি আছোঁ তুমি কি কৰিছা?
মই আছো এনেই।
অ অ
এ যিটো গৰম পৰিছে সেইবাবে অলপ নদীৰ পাৰলৈ ওলাই আহিছো বতাহ খাবলৈ
অ নদী পাৰ নদী পাৰতটোততো বতাহ মাৰি থাকে হয় নহয়
হয় নদীৰ পাৰলৈ আহিছো এতিয়া মানে অকমান ব্ৰেইনটো হয় বেইন ব্ৰেইনটো অকনমান মানে নদীৰ দৃশ্য বোৰ চাই মেলি অকণমান
অ অ ব্ৰেইনতটো ফ্ৰেছ হব সেইটো সেইটো বাৰু ভালেই বাৰু তাকে হেৰি নহয় আহ ঘৰত ভালনে আহ অ আমাৰো ঘৰত ভালেই বাৰু বাকী মা হত ঠিকে আছে
অ হয় ভালে আছে ভালে আছে
অ অ অ আমাৰো আমাৰো ঘৰত ভালেই ভালেই।
অ বাকী মোৰ এইখিনতে মানে কথা এটা পতককে মনত পৰি গ'ল।
অ অ অহ কোৱাচোন বাৰু কি কথা।
অ হয় মই যে এতিয়া যে ক'লো মানে ব্ৰেইনতটো ফ্ৰেছ হৈ আহ‌ আছ আহিছে বুলি।
উ উ উ।
এতিয়া মানে যিটো মানে। এ। মেন্টেল মেন্টেল হেল্থ। ছ। সেইটো মানে। এ এতিয়া মানে মোৰ মেণ্টেল হেল্থটো অলপ মানে এতিয়া যিটো নদী পাৰলে ওলাই আহিছো। অলপ মানে ফ্ৰেছ হৈ গৈছে আৰু বোলো এতিয়া মানে তাৰ ওপৰতে অকমান মানে। আলোচনা কৰো বুলি ভাব। বিলো।
অ নিশ্চয়, নিশ্চয়, নিশ্চয় পাৰা, নিশ্চয় পাৰা অ।
মই ঠিকেই ভাবিছো নে বাৰু?
অ তুমি একদম ঠিকে ভাবিছা আচলতে কি গম পাইছা নাই। আমি আমাৰ। আমি যিমান পাৰো আমাৰ মাইণ্ডটো ফ্ৰেছ ৰাখিবলৈ চা চা। তাত মানে আমি চেষ্টা কৰিব লাগে তোমাৰ তোমাৰ। এতিয়া তুমি তুমি কৈছা, সেই নদী পাৰলৈ যোৱা।
হয়।
কৰবাত ফুৰিবলে। যোৱা। সেই তেনেকে আচলতে আমি। আমি যদি ফূৰি থাকো ঘূৰো। তেনেহ'লে আচলতে আমাৰ সেই। এইটো আমাৰ মাইণ্ড।
হয় অ মাইণ্ডছেট।
এইটো আচলতে আমাৰ ফ্ৰেছ হৈ যায়। আৰু আৰু আমাৰ। কি হয় মানে আমাৰ যেতিয়া। তেতিয়া মাইণ্ডটো ফ্ৰেছ হৈ থাকে। তেতিয়া আমাৰ চিন্তা। এতিয়া ধাৰাবিলাক উন্নত হয়। আকৌ আমাৰ সেই চিন্তা কৰিব পৰা ক্ষমতাটো বাঢ়ি যায়, গম পাইছা? ক্ষমতা বাঢ়ি যায়। গতিকে অ'! গতিকে আমি, যিমান পাৰোঁ আমি মাইণ্ডটো আমাৰ ফ্ৰেছ কৰি ৰাখিবলৈ চাব লাগে।
হয় হয়। হয়, মাইণ্ডটো ফ্ৰেচ কৰি ৰাখিলে আমি মানে যিকোনো কাম কৰিবলৈ উৎসাহ পাওঁ।
উৎসাহ পাওঁ হয়।
হয়। অ'! অ'! আৰু মানে অকল কি মানে, ঘূৰা ফুৰাই মানে, অকল মাইণ্ড মাইণ্ডছেটটো মানে ফ্ৰেছ কৰি নাৰাখে। মানে, তুমি মানে আজি সেই খিনি, তোমাৰ ভাল লগা কাম মানে! অ'! তুমি, তুমি মানে তোমাৰ যিটো হবী মানে, যিটো ভাল লগা কাম সেইটো মানে সেইটো মানে, নিজে যদি নিজ ইচ্ছা কৰিবলৈ পোৱা মানে, তেতিয়াও তোমাৰ মাইণ্ডছেটটো মানে একদম মানে ভাল হৈ থাকে। আৰু আমাৰ মানে, ব্ৰেইন কি আমাৰ খাদ্যটো?
হয়, হয়।
অ'! খাদ্যত যিটো মানে, আমি যিটো প্ৰতি মানে, আমিতো খাদ্য শৃংখলটো বজাই ৰাখিব লাগিব। তেতিয়াহে আমি মানে, সুস্থ সবল থাকিম আৰু সুস্থ হবলৈ থাকিলেহে মানে আমাৰ, কি মাইণ্ড ছেটটোৱে মানে মানে মেছেজ পঠিয়াব মানে আমাৰ শৰীৰটোলে, হয়, হয়। আমি আমি যেতিয়া সুস্থ সুস্থ হৈ থাকিম। তেতিয়া আমাৰ সেই সুস্থ শৰীৰটোৱে আমাৰ মাইণ্ডচছেটটো মানে অলপ মানে
অ'! ভাল কৰি ৰাখিব। তুমি সেইটো বাৰু ভাল ভাল কথা কৈছা দেই মানে আমি আমাৰ মাইণ্ডটো আমি ফ্ৰেছ কৰি ৰাখিবলৈ আমি ভাল খাদ্য খাব লাগিব। হয়! নহয়?
হয়, অ'! হয়, হয়।
ভাল খাদ্য খালেহে আমাৰ আচলতে মগজুৱে শক্তি পাব গম পাইছা নাই!
হয় হয় সেইটোৱে
অঁ আকৌ তোমাৰ বহুত এটা ডাঙৰ কথা হৈ গ'ল আমি আচলতে আমি যে গোটেই দিনটো যে কাম কৰো গোটেই দিনটো আমি যেতিয়া কাম কৰোঁ আমাৰ গোটেই চৌবিশ ঘণ্টাাই আ আচলতে আমাৰ যি ব্ৰেইনটো ব্ৰেইনটো আচলতে আমাৰ এক ভ হৈ থাকে গম পইচা নাই
হয় একটিভ হয় থাকে
গতিকে আমি কি কৰিব লাগে আমি আহ কাম কৰা কাম কৰি অহাৰ পাছত আমি আচলতে ৰাতিটো বহুত ধুনীয়াকৈ শুবলৈ চেষ্টা কৰিব লাগে আমি আমি সোনকালে শুব লাগে তাৰপিছত মানে মিনিমাম মানে তোমাৰ মিনিমাম তুমি আমি আঠ ঘণ্টা
হয় হয় আঠ ঘন্টা শুব লাগে অ
বৈ বৈ সেইটোৱে মানে বৈজ্ঞানিকে সেইটো তাত ৰিচাৰ্চ কৰিছিলে আ
হয় হয় গৱেষণা কৰিছে অঁ
সেয়ে সেয়ে সেইটো কথা সময় ভাব মানে সেইটো মই চাই মেলিহে কৈছো মানে আঠ ঘন্টা শুবই লাগে গম পাইছা নাই তেতিয়াহে আচলতে আমাৰ হেৰি আমাৰ শৰীৰটো আচলতে ৰিকভাৰ হয় আমাৰ ব্ৰেইনটো
হয় হয় তুমি এতিয়া তুমি চাবাচোন যেতিয়া তোমাৰ মানে গাটো বেয়া হয়
হয় হয়
তেতিয়া তোমাৰ মানে যিটো উ মানে আমাৰ মাইণ্ডছেট মানে মানে দম কিবা বিষাই থাকিব কিবা হ'ব মানে আৰু আমাৰ মানে খাবলৈও মন নাযাব আৰু যেতিয়া তুমি মানে অলপ সু্স্থ হবা যেতিয়া তুমি খাদ্য মানে খাই মেলি অলপ মানে পুষ্ট যিকৰ খাদ্য খাবা তেতিয়া তোমাৰ চাবা সেই মানে জ্বৰটো অলপ মানে ভাল হৈ হৈ আহিছে আৰু মাইন্ডছেটটো অলপ মানে ফ্ৰেছ হৈ হৈ আহি আছে, হয়, হয়, এ
আমি সেইবিলাকত ধ্যান দিব লাগে আৰু, আৰু কি হয় গম পাইছা নাই আমি খেলা-ধূলাও কৰিব লাগে গম পাইছা
হয়, হয়, খেলা-ধূলা হয় সেইটো সেইটো একদম মে হয়
আমি যেতিয়া মানে, আমি যিবিলাক ভাল পোৱা আমি খেল এইয়া আচলতে আমি খেলবিলাক খেলিব লাগে। তোমাৰ এতিয়া-এতিয়া কি হয় গম পাইছা নাই, এতিয়া বৰ্তমান যিসমূহ ল'ৰা-ছোৱালী নৱ প্ৰজন্ম, সেই সমূহ কি হয় তোমাৰ সৰুৰ পৰাই একেবাৰে তোমাৰ কেঁচুৱা অৱস্থাৰ পৰাই ই ব্যৱহাৰ কৰা মোবাইল, মোবাইল হাগৰ গম পছা নাই?
হয়, হয়, তুমি ঠিক কথাই কৈছা।
অঁ আমি আচলতে সেই তাৰ ওপৰত আচলতে অকল অভিভাৱককে আমি দোষ দিলে নহ'ব।
নহ'ব, নহ'ব
চ চৰি মানে অভিভাৱক অভিভাৱকৰ গাতো আচলতে দোষ আছে গম পাইছ নাই, ন নথকা নহয়। আচলতে যদি আমি সৰুৰ পৰা যদি এ এজন শিশুক, আমি যদি সৰু কৰাই তোমাৰ, আ মোবাইলটো আমি ব্যৱহাৰ কৰিবলৈ ইমান নিদিওঁ হয় নহয়? তেনেহলেতো, তেনেহলেতো আমাৰ এতিয়া ল'ৰা-ছোৱালী বিলাকেতো চলাব নোৱাৰে নিজে মোবাইল কাৰণ তেওঁলোকৰতো নিজা মোবাইল নাথাকে
হয়, এতিয়া যিটো, হয়, হয়, এতিয়া হয়
এতিয়া ডাঙৰ হোৱাৰ পিছত মবাইল লো বেলেগ কথা হয় নহয়? গতিকে তেওঁলোকে তোমাৰ সৰুতেতো তোমাৰ মোবাইল নিজৰ মোবাইল নাপায়। গতিকে আমি অভি অভিভাৱকসকলে কি কৰিব লাগে? তোমাৰ সেই সৰু সৰু ল' ছোৱালীক আচলতে মোবাইলটো খুব কম দিব লাগে। মোবাইল, মোবাইল আচলতে ব্যৱহাৰ অতি, অতি মানে অতি মাত্ৰাত কমকৈ ব্যৱহাৰ কৰিবলৈ দিব লাগে। তোমাৰ তাৰ তাৰ পৰিৱৰ্তে কি কৰিব লাগে গম পাইছা নাই। তাৰ পৰিৱৰ্তে সেই মোবাইলৰ, মোবাইলৰ বয় ব্যৱহাৰটো কমাই আমি আছ যিসমূহ খেল খেলে এই খেলসমূহৰ প্ৰতি আমি আগুৱাই দিব‌ লাগে গমপাইছা।
হয় এতিয়া আমি যেতিয়া সৰু আছিলো।
আচলতে গুৰুত্ব দিব লাগে। আ খলে হয়, হয়।
যেতিয়া আমি সৰু আছিলো তেতিয়া মানে আমি এ যিসমূহ মানে খেল খেলিছিলো
হয়।
এতিয়া আমি সেইসমূহ খেল মানে এতিয়া যোনটো নৱপ্ৰজন্ম এনে নৱপ্ৰজন্ম ত' মাজত আমি সেইসমূহ খেল মানে এতিয়া মই দেখাই নাই। এতিয়া কেৱল মানে সৰু সৰু ল'ৰা ছোৱালীয়ে হাতত মোবাইল লৈ কেৱল মানে মোবাইলৰ গেম মোবাইলৰ গেম খেলে এ আৰু বেছি বেছিকৈ মোবাইল চালে মানে আমাৰ কি দৃষ্টিশক্তিও মানে এ, খ মানে দি যি শক্তি কমি যায়।
হয়, হয় সেইটো হয় আচলতে কি গম পাইছা নাই তোমাৰ আমি আচলতে ফিজিকেলি আচলতে আমি এক্টিভ থাকিব লাগে গম পাইছানে? শাৰীৰিক ভাৱে আমি এক্টিভ থাকিব লাগে তুমি সেই মো বাই মো আছোঁ। গম নাই পাইছা মোবাইলত গেমো খেলিব লাগে। সেইটো
লাগে-লাগে যিসমূহ মানে আমাৰ ব্ৰেইনত এট্ৰেকচন নিদিয়ে সেইসমূহ গেম
হয়-হয় মানে তোমাৰ শুনা তুমি গেমটো খেল খেলিছা তোমাৰ খুব বেছি-বেছি তুমি, গেমটো এঘন্টা খেলিবা তুমি সেই এঘণ্টাৰ পৰিবৰ্তে তুমি তিনি ঘণ্টা চাৰি ঘণ্টা যদি গেম খেল থকা তেতিয়া নহ'ব। তুমি এঘন্টা খেলা ভালকে খেলা এঘন্টা খেলা এই তাৰ ফলত কি হব, তোমাৰ সেই আমাৰ যিটো মাইণ্ডটো। মাইণ্ডটো ফ্ৰেছ হ'ব আৰু তাৰ লগত আৰু এটা কথা কি গম পাইছা নে আজি।
হয়।
স্বাস্থ্য ভালে থাকিব তেতিয়াহে আমাৰ মানে মেনটেল হেল্থ টো ঠিকে থাকিব। আৰু আমাৰ যেতিয়া মেণ্টেল হেল্থ টো ঠিকে থাকিব। তেতিয়াহে আচলতে আমাৰ স্বাস্থ্যটো ঠিকে থাকিব অ' শাৰীৰিক স্বাস্থ্যটো আমি থাকিব। ঠিকে থাকিব। গতিকে আমি সেই সেইবিলাক কথা আমি অকণমান চাব লাগে মনোযোগ
হয় চাব লাগে।
হয়-হয় গতিকে আমি মানে কি হয় তোমাৰ এতিয়া তোমাৰ বহুত-বহুত পেচেণ্ আমাৰ ভাৰতত। বহুত পেছেন আছলতে মেণ্টেল হেল্থ সমস্যাত ভুগি আছে।
হয়-হয় আৰু তাৰ মানে কি পৰিণাম হৈছে? অকল মানে মোবাইল ফোনটো বোলে মানে ডাক্তৰে মানে জনাইছে,
হয়-হয় মোবাইল ফোনৰ ফলতে আচলতে বহুত বেছি অ মেণ্টেলৰ সমস্যা হয় বাৰু সেইটো হয় মাথাৰ সমস্যা।
মানে ইয়াৰ কথা কৈছে মোবাইল ফোনটো মানে আজিকালি এ আৰু আৰু এটা কথা আছে মানে কি এ আমি মানে বেছি প্ৰেছাৰ ল'ব নালাগে
অ আমি প্ৰেছাৰ প্ৰেছাৰ আমি আচলতে বেছি ল'ব নালাগে হয় সেইটো হয় বাৰু
হয় চাৰে মানে কি হয় আজিকালি আজিকালি যিটো মানে শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থা মানে বহুত মানে উন্নত কৰিবলৈ চাইছে, কিন্তু সেই উন্নত কৰিবলৈ আমাৰ শিশুসমূহ মানে এ মেণ্টেল হেল্থটোত মানে বহুত মানে কি প্ৰভাৱ পৰি গৈছে
এ এফেক হৈছে হয় হয়
হয় এফেক হৈছে মানে সিহঁতে কম সময়তে মানে বহুত বস্ত মানে সামৰি লব কব লগিয়া হৈছে হয় কম কম বয়সতে মানে যিসমূহ সৰু শিশু সিহঁতে মানে বহুত বস্তু মানে সামৰিক ল'ব লগীয়া হৈছে তাৰফলত মানে সিহঁত তই মানে ব্ৰেইন এতিয়া মানে বহুত প্ৰেছাৰ মানে পাই গৈছে আৰু তাৰ ফলতো মানে মেণ্টেল হেল্থটো মানে অলপ মানে কি বেয়া হৈ গৈছে আৰু সেইবাবে মানে আজিকালি সৰু ল'ৰা ছোৱালী হয় সৰু ল'ৰা ছোৱালী মানে
অ ন মেনডেল মেন- তেল মানে যিটো আমাৰ হেল্থ সেই হেল্থটো আচলতে ঠিকে ৰাখিবলৈ আমি কি কৰিব লাগে গম পাইছা নে নাই? এতিয়া তোমাৰ বিভিন্ন ধৰণৰ মেৰিত ষ্টেচন আছে নহয় তোমাৰ এতিয়া তোমাৰ বৰ্তমান তোমাৰ ছ'চিয়েল মিডিয়াতে পাই যাব অ ইউটোউ ইউটোবত তাতে পাই যাবা তুমি মেডিটৈচ ফোন ভিডিঅ' পাইযাবা তুমি সেইখিনি চাই আমি আমি মেডিটেচন কৰিব শিকিব লাগে মেডিটেচনে কি কৰে আমাৰ যিটো ব্ৰেইন অ ব্ৰেইন এইটো আচলতে আমি অ ষ্টেবুল কৰিবলৈ আমাৰ সক্ষম হয় মানে গম পাইছেনে নাই ষ্টেবুল কৰাত সহায় কৰে মানে আমাৰ গতিকে আমি মেডিটেশ্যনৰ ওপৰতো গুৰুত্ব দিব লাগে অকমান হয় আৰু আৰু তাৰ লগতে কি কৰিব লাগে আমাৰ যিটো শাৰীৰিক স্বাস্থ্যটো প্ৰতিও আমি অকণমান গুৰুত্ব দিব লাগে আৰু আমি দৈনিক আচলতে ব্যায়াম কৰিব লাগে গম পাইছা নাই ব্যয়াম ব্যায়ামৰ ফলত আচলতে আমাৰ গোটেই গোটেই শৰীৰটো আচলতে মানে শক্তিশালী হয় শক্তিশালী হয় গতিকে আমি আহ সেই আচলতে সেই এইখিনি কাম খিনি কৰিব লাগে ভালকৈ
হয় লাগে অ অ
অ মেণ্টেল হেল্থটো আমি মেণ্টেল মেণ্টেল হেল্থৰও আমি গুৰুত টো বেছি প্ৰদান কৰিব লাগে আহ গতিকে সেইয়াই আৰু তাকে তাকে তেতিয়া আহ
হয় আমি মানে কি বহুত হয় হয় আমি তুমি তোমাৰো মানে মেণ্টেল হেল তুমি সুস্বাস্থ্য কে ৰাখা আৰু ময়ো এ নদী পাৰত সেয়া ওলাই আহি মৌলক ফ্ৰেছ হৈছো বাকী আমি বহুত সময় কথা পাতি লো এতিয়া
তাকে অ বাৰু বাৰু তাকে তুমিও তুমিও তোমাৰ মাইণ্ডটোৰ প্ৰতি গুৰুত্ব দিবা তোমাৰ মেণ্টেল হেলথৰ প্ৰতি গুৰুত্ব দিবা তাৰ লগত অ', তাৰ লগতে শাৰীক স্বাস্থ্যৰো গুৰুত্ব ত দিবা
হয়, হয়, দিছো দিছো।।
অ আজিলে তেতিয়া ৰাখিছোঁ আৰু দিয়া।
হয়, হয়, তোমাৰো, তোমাৰো ভাল মেণ্টেল হেলথ কামনা কৰিলো।
হয়, হয়, হয়, ধন্যবাদ ধন্যবাদ।